অহ কি কৰি আছ?
এয়া ভাত কেইতা খাই পেলাই ওলাই আহিলো।
অ-অ থিকে কৰিলে দে।
উম, তই কি কৰি আছ?
মই এই ভাত পানী কেইটা খাই পেলাই নি ৰাস্তালৈকে ওলাই আহিছো। মই বোলো ফোনটোকে মাৰোচোন তোলৈকে।
ভাত তোৰ মাটিমাহৰ দালি বনাইছিলে কঁঠাল গুটি দি লগতো আকৌ মানে এইটো দৰিকণ মাছ, মাছ তাৰপা আকৌ গৰৈ মাছ এনেকে মাছ আছিলে তাৰ মানে গুএই ভাঁজি কৰিলে পিয়াজ দি পিনে।
অহ।
তহঁতে বিহে খালে।
আমাৰ এই মচুৰমাহৰ দালি তাৰপিছত ঢেঁকীয়া ভাজি আ আকৌ পুঠি মাছৰ ভাজি আছিলা অ', সেয়াই খালোঁ আৰু।
অ', অ', বাকী ঘৰত ভাল?
উম, ভালে ভালে। এতিয়া ঘৰতে আছ' নে এনেই কিবা কাম কৰি আছ'?
উম, মই ঘৰতে আছোঁ বাৰু মানে ফাৰ্ম এখন খুলিলোঁ যে।
অ', অ'।
তাতে লাগি মেলি আছোঁ আৰু।
উম, পোৱালী ভৰালি
উম, ভঁৰালো, ভঁৰালো।
অ', কিমান দিন হ'ল?
উম, আজি পাঁচদিন হৈছেগৈ।
অ', চব ঠিকে আছে আৰু।
উম, ঠিকে আছ
উম।
ফাৰ্ম এখন খোলা কথা আছিলে খুলিবি নাই?
এ, খুলিম, খুলিমেই মই আৰু বিচ, পঁচিশ দিনৰ পিছত খুলিম, আৰু খেতিটোৰ
উম, উম।
এতিয়া ইমান ফতককে খুলি দিব নোৱাৰি ন'। এ, খেতি মানে তোৰ এনেই হাল, চাল বাই হ'ল আৰু। কাইলে আমাৰ কঠীয়া তুলিব, পৰহিলৈ তাৰ পিছ পৰা হেৰি মাটি ৰুম চাগে আৰু।
এতিয়া কঠীয়া কি, কি পাৰিলা? আমাৰ, আমাৰ ৰোৱা নাই বাৰু, আমাৰ মানে কঠীয়া পৰা বহুত দিন হ'লতো। সৰু, সৰু হৈ আছে।
অ'।
কেইদিনমান লাগিব, মানে আমাৰ এচাহ, এচাহ বাই থৈছে বাৰু মাটিটো।
অ'।
উম, বাকী তহঁতৰ কি, কি কঠীয়া পাৰিলে?
সেইয়া আমাৰ এইবিলাকে বৰা চকুৱ আইজোং টিডিপ শালি। এইবিলাক চব কঠীয়া সিঁচিলে।
সেইবিলাক তিডিপ চকুৱা, বৰা চব কঠীয়া সিঁচিলে।
অ', অ', এতিয়া এয়া।
উম, তহঁতৰ সিঁচিলে?
উম, উম, সিঁচিচিলে। বাকী খবৰ খাতি ভালেই নহয়? উম, ভাই, ভাই অ', অ', অ'। বাকী এনে এতিয়া ক'ৰবালৈ ওলাই মেলি যোৱা নাই?
নাই, যোৱা নাই এতিয়া, ঘৰতে আছোঁ।
অ', আমাৰ ঘৰফালে আহিবি আকৌ।
এই যাম যাম এই খেতটো আজৰি হৈ লওঁক, তাৰপিছত আমি যে ফুৰিবলৈ যাম বুলি ভাবি আছিলোঁ, কেতিয়ালৈ যোৱাটো হ'ব?
এতিয়াললে মানে মই আমাৰ মোৰ লগৰ এটজন আছিলে যে আমি তহঁতৰ কলেজে গৈছিলোঁ তাক যে লৈ গৈছিলোঁ। উম, মই তাক ক'লো বাৰু আমি সি কৈছে মোৰ ঘৰত মানে ফাৰ্ম তাৰো বঙাৰ ফাৰ্ম এখন আছে অ', তেওঁ মানে ফাৰ্ম কৰিছে বোলে মোৰ মানে অকণমান পোৱালটো ডাঙৰ হৈ লওক তাৰপিছতে আ গুচি য যাম তেতিয়া ঘৰত অকমান চাবি মানিব। পাৰিব সেইকাৰণে ময়ো ক'লো তহঁতোটো মানে এতিয়া মাতি ৰগৈ যোনদিনা। এখন মানে বোকা নিদিয়ে।
অ'।
সেইদিনাখন ক'বি উম, তেতিয়া আমি গোটেই কেইটাই তাত গোটেইকেইটা ওলাই পেলাই গুচি যাব পাৰিম। অ অ বাকী গ্ৰুপটোতো আমাৰ খোলা আছেই। তাতে আমি ভালকে আলোচনাটো কৰিম আৰু মই তাক মই তাক বাৰু এড কৰি দিম হা গ্ৰুপত।
উম, কৰি দিবি, কৰি দিবি।
উম, লগতে তাৰ গাড়ীখনো আছে সুবিধাও হ'ব গোটেইকেইটা যাবলৈ মানে।
অ', তেতিয়াহ'লে আমি মোৰ খেতিটোত আহাৰ পিছতে গুচি যাম। তোৰটো প্ৰব্লেম নাই ঘৰত ইমানখিনি মানুহ আছে যেতিয়া। উম, তাৰপিছত আমি এই বৰষুণ দিয়ে আছে।
অ', অ', আমাৰ ফালেয়ো বাৰু দি আছে।
অ', তাৰপিছত আমি শুন, মাজ জুলিত গৈ আমি এইবিলাক মূৰ্তি, চূৰ্তি, মুখাশিল্প এইবিলাক যে, বনাই যে সত্ৰবিলাকৰ আমি অকমান শিকিম হা। নে, বহুত ইচ্ছা আছে শিকিবলে এইবিলাক। অসমীয়া সংস্কৃতিবিলাক অকমান শিকিবয়ো লাগে। উম, তোৰ হেঁপাহ আছেনে? কি কলা।
উম, উম আছে, আছে। মোৰ তাতোতকৈ বাৰু এই আউনী সত্ৰত বোলে আগৰ একদম পুৰণি দিনৰ তুলসী খূটাৰ মানে মানে খুটা এটা আছে, তুলসী কাঠৰ। চাব মন আছে, আকৌ ৰজাদিনীয়া বোলে চকী আছে, তাঁতৰ শাল আছে, তাৰপা হাতী দাঁতৰ লাখুত আছে তাপা বন্দুক আছে, মোৰ মানে এইবিলাক চাবলৈ মন এটা আছে।
অ', চাম, চাম গোটেইকেইটা একেলগতে চামগে।
অ', অ', অ', যাম বাৰু, তাত বোলে কিবা মিউজিয়ামত ৰাখিছে আজিকালি বোলে পইচা লয়।
অ', জানো, মই ইমান গম নাপাওঁ, মই যোৱা নাই মানে আগতে এদিন নে, দুদিন গৈছিলোঁ। ইমান সৰুতে যোৱা যে, এইবিলাক ইমান চোৱা নাই আৰু।
অ অ ঠিকে আছে ঠিকে আছে উ বাকী যেতিয়া গোটেই কেইটা লগতে ওলাম উম এড কৰি দিম উম। আৰু লগতে আমি মাজুলী হৈ পিনি যেনেকে শিৱসাগৰ হৈ গুচি যামগে মানে গুৱাহাটী গুচি যাম। উ তোমাৰ আমি কাৰেংঘৰ ৰংঘৰ এইবিলাক চাই পিনি আমি গুৱাহাটীত প্লাছ জুবিন ক্ষেত্ৰ চাম আৰু মানে আমাৰ জুবিন দাৰ মানে হেৰি স্মৃতি চাম। অ' তাৰপৰা ঘৰত গুচি আহিম আৰু।
অ' জুবিন ক্ষেত্ৰলৈ যাব লাগিব দেই কিন্তু মই জুবিন ক্ষেত্ৰলৈ যাম-যাম বুলি ভাবি আছো যাবই পৰা নাই।
অ', অ', ময়ো বাৰু যোৱা নাই।
উম, উম।
বাকী বইলাৰ ফাৰ্ম ঠিকে আছে আৰু ন?
অ', ঠিকে আছে, ঠিকে আছে বাকী তই এতিয়া ঘৰত কিবা কাম লগাই আছ নে নাই লগোৱা?
কাম লগোৱা নাই, মানে এতিয়া খেতি চিজন যে, ট্ৰেক্টৰৰ পিছে, পিছে আৰু ঘূৰি ফুৰিছোঁ।
অ' তহঁতৰ ট্ৰেক্টৰো আছিলে নহয় ন। অ', অ'।
ট্ৰেক্টৰখনৰ লগত লাগি নাথাকিলে আকৌ ড্ৰাইভাৰ বিলাকে খেলি মেলি লগাই থাকে আৰু।
অ'- অ' ড্ৰাইভাৰ বিলাকে খেলিমেলি লগাই মানে তোৰ এতিয়া পইচা পাতিৰ ক্ষেত্ৰত।
অ', সেইকাৰণে আৰু ড্ৰাইভাৰটোক ৰাতিপুৱা মা মাতি- মাতি আনিবগে লাগে শুইয়েই নুঠে।
অ'। বেলেগ- বেলেগ এটা চা অ' ড্ৰাইভাৰ বেলেগ এটা চাবি আকৌ তে সেইটো তেনেকুৱা হয়, মানুহটো
এ আজিকালি ড্ৰাইভাৰ পাবলেই নাই।
অ', মানে তই, তই শিকি ল'ব পাৰচোন, ট্ৰেক্টৰখন চলাবলে।
এ মই মানে এইবিলাক ইমানটা মই ভাল নাপাওঁ মানে এই হাল এতিয়া মই গ'লেও মানে মই ট্ৰেক্টৰ উঠি গুৰি নুফুৰো মই বাইক লৈ যাওঁ এনেকৈ ৰাস্তাতে ৰখি থাকোঁ আৰু।
অ' ঠিকে আছে-ঠিকে আছে।
আৰু মানে মই সদাইও যাব নোৱাৰো দেউতাই যায় মই মানে তোৰ কামটো যাবলগীয়া হয় যে কেতিয়াবা।
অ', অ'।
উম, সেই কাৰণে হৈছে আৰু কথাবিলাক।
অ', বাকী তহঁতৰ ঘৰত এই কঁঠাল আছে নহয় ন?
উম, কঠাল আছে এতিয়া আম খাইছ নাই।
অ' হেৰি শুনিবিচোন আমাৰ ঘৰলৈ যেতিয়া তই আহিবি অ', সেইদিনাখন মানে কঁঠাল লৈ আহিবিচোন হা, আমাৰ ঘৰত মানে কঁঠাল নাই, পাবলৈকে নাই আমাৰ ইয়াত মানে।
এ আমাৰ ঘৰত ধেৰ কঠাল আছে চাৰিজোপা গছ আছে।
অ', আমাৰ মানে হেৰি আমটো আছে, কঁঠালটো নাই মানে এতিয়া খাবলে।
অ' এই আমাৰ ইয়াত ধেৰ কঠাল। এ আৰু বতৰৰ ফল বতৰতে খাব লাগে ন।
উম, মানে আমাৰ এই অথনি যে কৈছিলোঁ মাটিমাহৰ লগত কঁঠাল গুটি দিয়াতো। তোৰ মানে খু-খুৰা এজন ঘৰত কঁঠাল আনিছিলে তাৰ পৰা আমাক মানে কেইফুতামান দিছিলে তাৰে গুটি কেইটা তাতে দি দিলে মায়ে।
অ'।
উম, তই তেতিয়া লৈ আহিবি হা।
লৈ যাম, লৈ যাম মই তোৰ পৰহিলে মানে মোৰ সৌফালে যোৱা কথা আছে যে, যদি যাওঁ মই তহঁতৰ ঘৰত নোসোমাওঁ তই অকণমাণ উলাই আহিলেই লৈ যাব পাৰিবি মোৰ হাতৰ পৰা।
অ', বাকী আমাৰ ইয়াত সবাহ পাতিছে, তহঁতৰ তাত পাতিছেনে নাই?
আমাৰ সবাহ পৰহি গ'ল। মই মানে মাতিম বুলি ভাবিছিলোঁ, কিন্তু এই ভাওঁনা, সবাহ নেপাতিলে যে, সেইকাৰণে মই তোক নামাতিলোঁ। অকল দিনতে মানে নাম গায়, আমাৰ মানে হেই এবাৰ নামঘৰ ভাগ ভাঙি থোৱা আছিলে যে
অ', অ'।
সেইটো হ'ল কথাটো মানে।
অ', আমাৰ ইয়াত বাৰু, অ', আমাৰ ইয়াত বাৰু সবাহ আমাৰ ইয়াত বাৰু ৰাতিলে ভাওঁনা আ আহিবি, পৰহিলে হ'ব।
পৰহিলে ন? উম, যাম, যাম। তই ভাওঁ লৈছনে নাই?
নাই, নাই মই ভাওঁ নাই লোৱা, মানে অখৰা কৰা টাইমতে মোৰ বেমাৰ হৈছিলে, সেইকাৰণে ভাওঁ নললোঁ।
অ', এই অসমীয়া সংস্কৃতি বিলাক পাতিয়ো থাকিব লাগে ন?
অ', অ', পাতি থাকিব লাগে, উম, মা আমাৰ নামঘৰত বাৰু মই এবাৰহে নাই লোৱা বাৰু ভাওঁ দেই, অকল বেমাৰৰ জৰ হৈ গ'ল।
অ', আমাৰ এইবাৰ বেয়া লাগি আছে মানে নামঘৰ ভাগ ভাঙি থোৱা আছে যে। এ, চব ল'ৰাবিলাক কে আৰু মনটো বেয়া লাগি আছে, মানে ভাওঁ-মানে বৰসবাহ পাতিলে ৰাতিলে ভাওঁনাখন থাকেই যে।
অ', তহঁতক কেতিয়ালে, অ', পাইছোঁতো। বাকী তহঁতৰ তেতিয়ালে নামঘৰ হ'বগৈ বনাই পেলাই?
নামঘৰ আমাৰতো এতিয়াই ক'ব নোৱাৰি মানে এতিয়া বাৰিষা বতৰ আৰু মিস্ত্ৰী কেইজনৰ ঘৰত খেতি-বাতি কৰিব লাগে যে
অ, অ,
উম সেইটো হৈছে কথাটো খেতি বাতি এ এটা হ হয় বেছি দিন লাগিব যদি দেৰমাহ মান ভালকে কামটো কৰি দিয়ে ন
আহ, অ,
কিটো আছে কামটো কম আছে ন আমাৰ ওপৰত টিন গজালি বোলো আছে। তাৰপিছত প্লাষ্টাৰটো মাৰি অলপ ফুলৰটো মাৰিবলৈ আছে এনে বাক কাম হৈ গ'ল আৰু
অ আমাৰ বাৰু সেইবিলাক কৰা আছে তলপ চোৰ চোৰ মৰা বা ধৰি পেলাই এইবিলাক মানে হৈ গ'ল যোৱা বছৰ। হৈ গল দে আমাৰ
উম।
সেইকাৰণে মানে অসুবিধা চসুবিধা হোৱা নাই বাৰু আমাৰ
আহ,
উম।
উম এ তহঁতৰ নামঘৰটো বহুত ধুনীয়াকে বনাইছে আকৌ
উম ধুনীয়াকে বনাইছিলে বাৰু উম মানে মিস্ত্ৰী বিলাকৰ অ তহঁতৰ মস্ত্ৰী মানে গাঁৱৰে নে নে বেলেগ
এ গাৱঁৰ নহয় নহয়
অ অ আমাৰ বাৰু বেলেগৰ মাতিছিলে
অ
উম উম
উ আমাৰ আঁতৰহে
ওচৰৰে ককা অ আমাৰ মানে প্ৰথমতে ওচৰৰেৰে ককা এজনৰ ঘ খেতিটো দি দিলে মানে নাম্বৰটো মানে খেতিটো বনালে উ তাৰপিছতে বাৰু বাকী খিনি হৈ গ'ল বাৰু বাকী
আহ অ মাটি ছাতি চব হয় বিহু গল হুচৰি গালি
নচৰি গালো বাৰু আমাৰ মানে লগৰ খিনি হৈ পেলাই এবাৰ গালো আমি
উ ন আমাৰ ৰাইজৰে গাইছো মানে তোৰ এই নামঘৰ হোৱা নাই যে সেইকাৰণে মানে ৰাইজে গাইছিলে আৰু উম
মানে আমাৰো মানে তেনেকে মানে হেৰিকে নহয় ভাত পানী খালো অ উম উম মানে আমাৰো মানে সেই
অ
কি কৈছিলি
এ আমাৰ ভাতটো সোনকালে খালা মানে আমাৰ খোৱাটো দেৰি হয় এ এনে আৰু অকমান
অ মোৰ মোৰ ভাগৰ মানে অ মোৰ ভাগৰ বাৰো বাট টো কোৱাই লগে লগে টোপনি গুচি আহে বাৰু।
উম মোৰ টোপনি নাহে আকৌ।
অহ মোৰ বাৰু টোপনি গুচি আহে ধুনীয়াকে ভাতটো খোৱাৰ পিছতে মানে ভাগৰ অকমান লাগি যায় যে।
উম এ মোৰতো বেছিয়ে ভাগ লাগে মই দিনৰ দিনটো ট্ৰেক্টৰত ঘূৰি। এ তোৰ আকৌ ফাৰ্মত বস্তু দি থকা হৈছে ন।
অহ অহ। মানে মোৰ তোৰ মানে বেছি বেছি কষ্ট নাই যে মানে। সেইকাৰণে মানে মোৰ ৰাতিপুৱা এবাৰ আকৌ আবেলি এবাৰ তেনেকে মানে বস্তু পাতি দিয়া হয় আৰু।
অহ অহ।
সেইকাৰণে মানে অ বাকী আমি গৰম। বাকী শুনচোন বাকী গ। গৰমৰ দিন এটাত আমি ভাবিছোঁ এই চেঁচা পাহাৰৰ চাইডে মানে ধুনীয়াকে এপাক গৈ আহিম নেকি।
অহ যাম যাম।
অহ মানে লগৰকেইটাৰ সৈতে খানা এটাও খাব পাৰিম ধুনীয়াকে।
অহ।
অহ পাহাৰ চাইডেও গুচি যাম ধুনীয়াকে মানে ঠাণ্ডাও হ'ব অকনমান মানে। ফুৰি মেলি আহিব পাৰিম আও উম লগতে এই জংঘল ৰিজৰ্ট যে আছে যে তাতে।
অহ।
উম চাই মেলি আহিব পাৰিম ধুনীয়াকে।
যাম যাম অহ।
উম উম।
উম।
যাওঁ তেতিয়া হ'ব দে টোপনিও ধৰিছে।
অ বাৰু খু যাম ময়ও যাম খোৱা নাই এতিয়া উ হ'ব দে
অ অ অ